হেল্ল' অ' শুনিছানে অ'। অ', অ', শুনিছো শুনিছো তুমি শুনিছা অ' শুনিছো দিয়া। অ', কি কৰি আছা, এয়া এনে বহি আছো চাহ অকমান খাই। অ', হ তুমি কি কৰিছা? মই আছো এনেই বাহিৰতে অকমান চোতালত খোজকাঢ়ি ফুৰিছো। অ', অ', তোমাক আজি মেলালৈ মাতিছিলো নাহিলা।
এই মোৰ সময়
এই মোৰ সময়ে নহ'ল কলেজৰ পৰা আহি পাওঁতে চাৰিটা বাজিলে। অ', আমাৰ মানে আজি ওচৰতে মেলা হৈছিলে। সেইকাৰণে মই বোলো তুমি আহা বুলি মাতিলো। মই বাৰু সেই মেলাৰ পৰা আহি কৰি পাইছোহি এতিয়া।
অ', অ'।
কৰি চাহ অকমান খাই কৰি বহি‌ আছো। তোমালোকৰ মেলাখনৰ নাম কি? আমাৰ মানে ওচৰতে হয় তোমাৰখন মান নিগনি মেলা বুলি কয় মই এবাৰ প্ৰথমহে চাবলৈ গৈছো। অ', সেই মেলাবোৰৰ নামবোৰ শুনিলে হাঁহি উঠে কিবা আগৰ দিনৰ মানে কিবা আগৰ মানে সেই আমাৰ ওচৰৰে বোলে ককা এজনৰ নামতে মানে মেলাখন ৰাখিলে। সেই ককাজনৰ ঘৰৰ পৰা বোলে হেৰি নিয়ে। গোঁসাই উলিয়াই নিয়ে মানে আচল নাম বেলেগ কিন্তু মানে এনেই যে গাঁৱত আগতে জোকাই ন।
অ', বাৰু তোমাৰ লগৰ তোমালোকৰ হ'ল বাৰু মানুহজনৰ নামত বাৰু জোকোৱা নামত নিগনি মেলা ৰাখিলে। আমাৰ মেলাখনৰ নাম তিয়হ মেলা কিয় ৰাখিলে বা।
অ', তিয়হ মেলা হয় নেকি? অ' কি কি ওলাই বাৰু তাত? আমাৰ নিচিনা ওলাই নে চাগে।
ছেম ছেম চব বস্তু একেই ওলাই বেপাৰীবিলাক যায়। আগতেতো ইমান বস্তু ওলোৱা নাছিলে এতিয়াতো
এতিয়াতো পৰহি আমাৰ তাত হৈ গ'ল ন অ' অ' গৈ পেলাই দেখিছো কাপোৰ চাপোৰ চব ওলাইছে। অ', আজিকালি আগতে তোমাৰ মেলা বুলি ক'লে সৰু সুৰা বস্তুবিলাক সৰু পোৱালী খেলা বস্তুয়ে ওলাই অ' খেলা বস্তু অ'। আজিকালি কাপোৰ ওলাই উম চব। আজিকালি নোপোৱা বস্তু নাই। হয়, দিয় আগতে উম।
সৰু থাকোতে
সৰু থাকোতে মেলালৈ গ'লে অ'।
কি কিনিছিলো জানা?
কি কিনিছিলো জানা এই বিন্দি বুলি যে এটা ফুট আছিলে অ' আছে আছে বহুত কেইটা কালাৰৰ যে। অ', বহুতকেইটা কালাৰ পাই যে উম অ'। লিকুইট টাইপৰ অ' এনেকুৱা টেমা টেমাত বাৰটা বাৰটা ৰঙৰ থাকে।
অ লৈত
পাইছো পাইছো এইটো লওয়েই সদায় মানে বেলেগ বেলেগ কাল কালৰ ৰং দি দি ফুটটো লওঁ
অ সেই বিন্ধি লৈছিলো
ছিলো তাৰ পিছতে আকৌ মেহেন্দি উম আকৌ খাৰু আমাৰ দিনত খাৰু মেহেন্দী তোমাৰ পুতলা বেলুন
ইমান
কিমান খাৰু কিনিলো অ বহুত অ খাৰু যে মই মানে প্ৰতিবাৰ মেলাত তোমাৰ খাৰু লাগিবই লাগিলে নিপিন্ধোৱেই আৰু এটা বস্তু কিনিছিলো সেইটো তোমালোকৰ মেলাত আছিলে নে নাই নাজানো মানে তুমি লৈছ উম এ এটা তেন পাই হা অ চেট মানে এটা বেনো থাকে ক্লিপো থাকে যে অ পায় পায় বেন এডাল থাকে ক্লিপ থাকে অ পাই ক্লিপ থাকে হয় আজিকালি ল'ৰা ছোৱালী সেইবিলাক নলয় আমি যি এই বিলাক লৈছিলো ন
অ
অ আজিকালি ল'ৰা ছোৱালী বিলাকৰ বহুত বেলেগ বেলেগ বস্তু
উম
অউম
আৰু
আৰু আৰু এটা বস্তু আছিলে দেই হুম এই হেৰি লিপষ্টিক এটা আছিলে একেলগে যে বহুত কেইটা কালাৰ যে পায় পায় পায় অ
টেমাৰ নিচিনা খুলি দিব পাৰি যে
পাৰি যে পাৰি কিন্তু মই দেখিছো মই কিন্তু তেতিয়া লোৱা নাছিলো হা মই খালি সেই ফুটৰ টেমাটো লৈছিলো
মই মোৰ নিজেহে চাগে লোৱা নাছিলো কিন্তু বাহঁতে কিনি দিয়া মানে বা হতে কিনা মানে সেনকা এটা লৈছো
অ অ আগতে আমাৰ চখ বিলাক বহুত বেলেগ আছিলে ন অ এতিয়া আৰু নাই আমাৰ আমাৰ মেলাত বাৰু আহা নহল বাৰু তোমাৰ এটা কাম কৰিবা আমাৰ ইয়াৰ ওচৰতে আৰু এখন মেলা হয় হা এখন বহুত মানে একদম জনাজাত আৰু অ কেতিয়ালে মানে মেলাখন বাই চৌবিশ মেত হয় অ অ
দায়িয়েল
বাঙীয়া মেলা বুলি কয় অ তোমালোকৰ ওচৰতে ওচৰতে নেকি অ ওচৰতে আৰু এক কিলোমিটাৰ মান দূৰত অ এক দেৰ কিলোমিটাৰ মান অ বহুত মানুহ আহে অ যাম দিয়া এবাৰ এইখন মেলাত চাই আহিমগৈ অ এইখন মেলা মানে ইমানে ডাঙৰ হয় ন ইয়াতে তোমাৰ অকল কাপোৰ কানি বুলি নহয় এই চকৰি তকৰি যে আহে যে অ অ চ অ গম পাইছো অ সেইবিলাকো আহে অ আৰু হেৰি বাঙিয়া মেলা বুলি যে কৈছা তাত চাগে বাঙি বহুত ওলাব
বাঙি এতিয়া পাই ওলাই আছে উলায়েই আমাৰ মেলাতো ওলাই
মেলা খনত নামটো যেতিয়া বাঙিয়া মেলা বাঙি ওলাব চাগে নহয় নহয় নহয় হে নহয় ওলাই কিন্তু মানে সে হেৰি মানে বেছিকে তোমাৰ বে বেলেগ বস্তুহে ওলাই মেলা বহিলে নামটো খালি বাঙিয়া মেলা ও বানী এতিয়া ওলাই আছে ওলাই, ওলাই।
উম।
ভাল লাগে দিয়া এনেকুৱা। মেলাতে লগোও পোৱা যায় আৰু মেলা বুলি ক'লে মানে চব একেলগে চালে কিবা এটা এনে ভাল লাগে।
অ', কিবা এটা ভাল লাগে এই এই কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ আমাৰ অঞ্চলটোত মানে এইটোয়ে একমাত্ৰ মানে এটা বস্তু মই বেলেগত শুনা নাই হা কিন্তু আমাৰ এইটো অঞ্চলৰ ভিতৰতে মানে মেলাত
মানে মেলাটো ব'হাগ মাহত মানে চবে পাতে আৰু। তে অ', আৰু মেলা তেতিয়াই হ আৰম্ভ হৈ ব'হাগৰ এক দুই তাৰিখৰ মানৰ পৰা আৰাম্ভ হয়। বেলেগ জেগা বিলাকত কিবা কিবি বেলেগ সৰু সুৰা বছৰত সেনেকুৱা মেলা পাতে। তাত মানে প্ৰতিখন গাঁৱতে মানে, মানে ব'হাগত প্ৰতি দিনতে কোনোবাতো কোনোবো দিনতো একেলগে দুই তিনিখন তিনিখন থাকে অ', আমাৰো ইয়াত তোমাৰ দুখন হৈ গ'ল। এই বাৰ পূজীয়াতো এখন হৈ গৈছে।
চৌবিশ তাৰিখে
চৌবিশ তাৰিখে হ'ব আৰু।
আমাৰ ইয়াত আৰু ওচৰৰত আৰু ওচৰৰত মানে আমাৰ তাৰপা অকমান হে টাউনৰ ফালে আৰু। এখন হয় সেই মেলাখনৰ নামটো শুনিলে তোমাৰ হাঁহি, হাঁহি পেট বিষাই যাব।
হেল্ল' কি বাৰু কোৱাচোন?
উ।
হয় দিয়াক বৰ মানে বৰ যাত, যাত নাম ভাবিব নোৱাৰি। এতিয়া আমি এদিনীয়া মানুহ, এদিনীয়া মানুহে শুনিলে মানে কেভাগে কি মানে নাম।
অ', কি মেলা বা কি?
পিছত তোমালোক মেলেত কি কিনিলা?
মেলাত একো কিনা নাই বিঠেম হেৰি তোমাৰ এ কমদামত পাই অসমীয়া গহনাৰ নিচিনা যে
অ', সেয়াহে দুটা অ', নাই ভালেই দিয়া এইবিলাক মানে মেলাত ললে কিবা এটা চিনো ৰৈ যায়। অ', আৰু মানে কি এতিয়া এইকেইটা দুটা লৈছিলোঁ। এনেও এইবিলাক বস্তু কি হয় সময়ৰ লগে, লগে নতুন, নতুন আহি যায়। এতিয়া আমি যদি একদম অৰিজিনেল কেঁচা সোণ যিটো হয় সেইটো ল'লে তোমাৰ তিনি হাজাৰ চাৰি হাজাৰ পাঁচ হাজাৰ তেনেকুৱা দাম পৰে কিন্তু এটা সময়ত হে মানে ডিজাইন টো উঠি গ'ল পিন্ধিব মন নোযোৱা হৈ যায় অ'। এতিয়া মানে এনেকুৱা
অ', মেলাত
অ', মেলাত তিনিশ টকা মই এতিয়া দোকানলৈ আহিলোঁ, আহ' দুদিন মান পিন্ধিলো, তাৰ পিছত ডিজাইন কোনো কথা নাই তাত নালাগে আৰু, নালাগে আৰু তুমি সলাই সলাইও কাপোৰকে পিন্ধিব পাৰিবা, অহ'। অ', এতিয়া মোক ভন্টিক এডাল আনি দিছিলে ডাঙৰকে, সেইডালটো গদেশত পৰি আছে অহ'। মানে আজি পৰা চাৰি পাঁচ বছৰ আগত ট্ৰেইন চলিছিলে যে উম উম মস্ত ডাঙৰ ডাঙৰ তোমাৰ যা চলিছিলে অ' আগতে চলিছিলে মোৰো আছে বুজিছা এনেকুৱা এযোৰ। অহ' কিন্তু আজিকালি মই সেয়া নিপিন্ধা হ'লো আৰু।
আজিকালি সেইটো নচলা হৈ গ'ল, এতিয়া আকৌ সৰু সৰু আহি গ'ল অহ'।
অ' এতিয়া মানে কিবা সেইটো পিন্ধিলে কিবা নিজকে বেয়া বেয়াহে লাগে ন বেয়া লাগে অহ'। সেইটো কাৰণে এতিয়া সেইটো নচলা হৈ গল এতিয়া ক'তো পিন্ধাও নাযায় পিন্ধা নাযায় এনে পৰিহে আছে গদ গদেচত।
সেইকাৰণে এইবোৰ বস্তু মানে অহ এনেই পাঁচ ছয় হাজাৰ খৰচ কৰি কিনাত কে দুদিন এদিনৰ কাৰণে এশ দেৰশ টকা দি কিনাই ভাল।
বৰ ভাল মোৰ মতে সেয়া তুমি কম দামী কিনা দুটা তিনিটা লোৱা
উম।
অ তুমি সলাই সলাই কাপোৰ সলাই অ ভাল লাগে ন। সলাই সলাই অ কাৰণ একেটা বস্তুৱে মানে তোমাৰ সদায় পিন্ধিবলৈও ভাল নালাগে অ' সেইটোয়ে। সেইটো কাৰণে তেনেকে পিন্ধিলে মানে চলি যায় আৰু। সময়ৰ লগত বস্তু বিলাকো অ চলি যায়, তুমি মেলা পৰা কি ল'লা আজি। মই মেলাৰ পৰা বিশেষ একো লোৱা নাই গোটেইখন ঘূৰিলো ঘূৰি কৰি অকণ খালো অ খাই কৰি আহোঁতে তোমাৰ মিঠাই আনিলো জেলেপি
অহ
বা অহ তাৰপিছতে অ' মানে মেলা বুলিলে অ মেলা বুলি ক'লে জেলেপিটোৱে মেইন। গৰমে গৰমে তাতে খাই বৰ ভাল লাগে অহ সেয়াই আনিলো আনি কৰি সেয়াই আহি চাহ অকমান খালো সেই জেলেপি দিয়ে খাই কৰি অহ' এনে এতিয়া আছো আৰু।
অ অ
এনেই আহিবাচোন মেলাত এবাৰো নাহিলাই। অ' যাম যাম যাম উম এই দেওবাৰ এটা মিলাই যাব লাগিব। অহ বাকীকেইটা বাৰত সময়ে নাপাও। মই বাৰু পিছে একো অসুবিধা নহ'লে তোমালোকৰ মেলালৈ যাম একেলগে ঘূৰিম কিবা কিনিম ছাব্বিশ ছাব্বিশ তাৰিখে উম উম উম আহিবা তোমালোকৰ মেলাত যদি কাপোৰো ওলাই, অকমান চাম আজি মই চাইছিলো কিন্তু ভাল নাপালো মানে। অ' নাই ইমান বহুত ভাল কাপোৰ নাই অ পোৱা নাযায় কিন্তু। কেতিয়াবা কোনোবা এখন মেলাত মানে ওলাই।
অহ' ভাল পোৱা যায় আৰু।
অ উম।
অহ'।
অহ' কেনেকুৱা পাই তাকে বোলো গ'লে চাম সিহঁতৰ থাকি বহুত কেইখন ডাঙৰ মেলাখনত চাব ভাল হয়, কাৰণ বহুত দোকান হয় ন অহ' বহুত দোকান হয়। আমাৰ এইখন মেলাত ইমান বহুত ডাঙৰ নাই দুখনমান দোকানহে বহি ছে আমাৰ তাতে তোমাৰ হেৰিয়ত ফেব্ৰুৱাৰী মাহত তোমাৰ আকাশী গংগাত হয় কাৰ্বি আংলঙৰ। আকাশী গংগাৰ তোমাৰ হয় মানে বহুত ডাঙৰ। কাৰ্বি আংলঙত অৱশ্যে নপৰে, হোজাই ডিষ্ট্ৰিকতে পৰে।
অহ
অ' তোমাৰ মানে সেই পাঁচদিনীয়া মেলাখন হয় মানে। ইমানেই ডাঙৰ বুলি কৈছোঁ মেলাখন, অ' বহুত দূৰ এই ইয়াত বৰদোৱা মেলাখন যেনেকুৱা হয় ন বহুত দূৰৰ দূৰৰ বাঢ়ে, দুদিন তিনদিনীয়া হয়, আমাৰ তাতো মানে সেইখন হয় তেনেকে। কোৱা, অ' খাটোৰি মানে যি বস্তু বিচাৰ চ'ব পায় যাবা। ভাল মানে ভাল কাপোৰো পোৱা যায়। কিতাপ হওঁক। কিতাপো পোৱা যায়। গন্থ মেলা হয় অ' অ' কেতিয়াবা লৈ যাবা বোলো মোক। অ' নিম দে, এবাৰ ফেব্ৰুৱাৰীত আকৌ হবই নহয়।
অ'
অ' তেতিয়া মেলা এইবাৰতো গলোঁ গ'লেই, মেলা মই এবাৰ এইবোৰ চাব যাবও নোৱাৰিলোঁ।
অ'।
অহাবাৰ ঠিকে থাকিলে যাম দিয়া, আমাৰ মেলা চাই আহিবা। অ' অ' লৈ যাবা। ঠিকে আছে দিয়া। মই বোলোঁ এনেই কি কৰি আছা বুলি বহুত দিন খবৰ ওলোৱা নাই, খবৰ এটাও লওঁ মেলা গ'ল।
উম, ভালে কৰিলা।
ভালে কৰিলা উম'।
দিয়া।
ঠিকে আছে দিয়া, পিছত ফোন কৰিম আকৌ। ঠিক আছে দিয়া।